হেল্ল'
অ ক
অ, কি কৰি আছা হে?
এ এনেই আছো ৰবা তুমি কি কৰিি আছো আছো এনেই আছো
এই মইয়ো তোমাৰে এ মইয়ো তোমাৰ এনে আছো হা এনেই আৰু ঘৰতে বহি আছো ৰ'বা এনে ইস
কালি পিছে মোক মানুহ এটাই কথা এটা বৰ ৰাস্তাত লগ পাই গম পাইছে নে নাই?
কি কথা সুধিলা এ মোকো অলপ জনোৱাচোন কিবা কথা মই অলপ জানিব পাৰিলে ভাল পালো হয়।
মানে মানুহজনে মোক সুধিলে জীৱনটো যে আমাৰ জীৱনত মানে আটাইতকৈ ডাঙৰটোতো কি ত তুমি সেই বিষয় এই ধৰা মই তোমাক সুধিলো এতিয়া মইতো কিবা এটা উ ত্তৰ দিছা, কিন্তু তোমাক যদি মই সুধো যে তোমাৰ জীৱ বনোৱা বস্তু বুলি যদি ভাবা সেইটো কি তেতিয়াহলে তুমি কি বু লি উত্তৰ
মোৰ মতেতো জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে তোমাৰ উম সুখী থকাটো আৰু য'ত তুমি সুখী থকা আৰু। মানে যেনেকে নহওক তুমি যদি সখী হব পাৰা জীৱনটোত তেতিয়াহ'লে সেই জীৱনটোত তোমাক টকা- পইচা ধন- সম্পত্তি মানে নালাগে আৰু যদি তুমি জীৱনটোত টকা- পইচা নোহোৱা কিবা টকা -পইচা থাকিও সুখী নহয়। ধৰি লওক কিছুমানৰ টকা- পইচা আছে তেওঁওলোক সুখী নহয় বা কিছুমানৰ টকা- পইচা নাই আৰু কিন্তু তেওঁলোক যিটো সুখী হ'ব লাগে আৰু বা যিটো সুখী জীৱন এটা কটাব লাগে সেই সুখী জীৱনটো ক টা আছে, মই মই ভাবো যে মই সেই যিটো সুখী জীৱন সেইটো মই বিচাৰিম কাৰণ সুখী থকাটো জীৱনত বহুত গুৰুত্বপূৰ্ণ ক'বলৈ গ'লে আৰু। যদি তুমি সুখী থাকা আৰু তেতিয়াহলে তুমি? বেলেগ কথা ইমান নাভাবিবা বা তুমি যেতিয়া তোমাৰ যিহেতু আমি মানুহ মানুহ যিহেতু মৰিব লাগিব এদিন, যেতিয়া তুমি মৰিবা তেতিয়া তোমাৰ কোনো এনেকুৱা ধৰণৰ আক্ষেপ নাথাকিব যে মই এইটো সেই নহলো সেইটো হৈ নহলো। তুমি যেতিয়া সুখী থাকিবা তেতিয়া তুমি এইবিলাক একো মনত নাহিব আৰু।
অ ঠিক কথা মইয়ো তোমাৰ কথাত একমত বাৰু। মানে বহু সময়ত আমি ভাবো যে তোমাৰ এইটো পালে সুখী হ'ম, সেইটো পালে সুখী হ'ম কিন ন্তু লক্ষ্য এটা পূৰণ হোৱাৰ পিছত আকৌ নতুন লক্ষ্য আহিয়ে যায় ধৰা মই ধৰা এতিয়া কিবা এটা বস্তু কিনিম বুলি ভাবিলো সেইটোত যিটোৱে মোক সুখ দিব এতিয়া সেইটো বস্তু এতিয়া মই কিনিম কিনাৰ পিছত আৰু আ সেনেকুৱা দা উম সেইটো মানে গুৰুত্বপূৰ্ণ হৈ যাব যে সেইটো লাগিব মোক সুখী কি এনে ধৰণৰ কথা আৰু। আৰু তোমাৰ আমি যদি কেৱল ভৱিষ্যতৰ সুখৰ কি হ'ব জানানে আমাৰ এইটো বৰ্তমানৰ বহুত ধুনীয়া মুহূৰ্ত সেইবোৰো কিন্তু নোহোৱা হৈ যাব জীৱনৰ পৰা আৰু মোৰ মতে তোমাৰ সুখ কোনো গন্তব্য নহয় নহয় যে আমি আজি পাব লাগিব কালি পাব লাগিব ই প্ৰতিদিনে জীয়াই থকাৰ এটা ধাৰণাহে মানে তুমি সদাই সুখ দিব সকলো কামত তেতিয়াহে মানে তোমাৰ জীৱনটো সফল বুলি
সেইটোতো হয় দিয়াচোন বাৰু। মানে যেতিয়ালৈ তুমি সুখী থাকিবা তেতিয়ালৈ তোমাৰ যিটো মন সেইটোও ভালে থাকিব দিয়াচোন। মানে যেতিয়া তুমি মনটো সুখী থাকিব, মনটো তোমাৰ ভাল থাকিব তেতিয়া কাম কৰিব যিটো উৎ সাহে উৎসাহটো পাবা তুমি যেতিয়া তোমাৰ মন বেয়া থাকিব বা তুমি য অলপ দুখী দুখী অনুভৱ কৰি থাকা তেতিয়াহ'লে তোমাৰ কাম কৰিবও মন নাযা বা তোমাৰ যিবিলাক অন্যান্য কথা বতৰা এই ধৰি লোৱা আমি যেনেকে কথা পাতি আছো এতিয়া। সেনেকে বেলেগৰ লগত কথা পাতিব তোমাৰ মন নাযাব যেতিয়া তুমি মনটো দুখী হৈ থাকিব আৰু। আৰু কিন্তু আৰু লক্ষ্য মানে ধৰি লোৱা যিটো লক্ষ্য আৰু এটা লক্ষ্য পূৰ্ণ হোৱাৰ পিছত আৰু মানে ধৰি লোৱা তোমাৰ এটা লক্ষ্য আছে মই এইটো হম মই সেইটো হম মই এইটো হ'লো। তাৰপিছত আৰু যদি নতুন লক্ষ্য নাহে ন বা তোমাৰ যদি আৰু নতুন সপোন নাহে তেতিয়াহ'লে কিন্তু জীৱনত কেতিয়া সুখী হ'ব নোৱাৰিবা কিন্তু। এ কাৰণ আমাৰ জীৱনটো কি আমাৰ জীৱনটো সেই সপোন দেখাই ন। মানে আমি সদায় সপোন দেখিব লাগিব এটা সপোন হোৱাৰ পিছত আমি আৰু আন এটা সপোন দেখো। যদি আমি সকলোবোৰ পাই যাওঁ সেই সকলোবোৰ পোৱাৰ পিছত সেই জীৱনটোৰ সাৰ্থকতা কিনো। এই জীৱনটো জীয়হ থকাৰ যিটো মূল যিটো উৎসাহ যে সেইটো ক'ত পাওঁ আমি। এ ধৰি লোৱা আমি এতিয়া মধ্যবিত্তৰ মানুহ তো আমাৰ কাৰণে জীৱনত কি টকা পইচা কমোৱা। ভাল এটা ঘৰ বন্ধা গাড়ী গাড়ী কিনা বা তোমাৰ মা দেউতা সুখি কৰি ৰখা বা তোমাৰ ভালদৰে ঘৰখন চলোৱা ভালদৰে সকলো মিলি জুলি থকা এই সেইবিলাক যে গোটেই হৈ যায়। তাৰ পিছত তোমাৰ সপোন কি থাকিব। সপোন যোন সকলোবোৰ খতমে হৈ যায় মানে সকলোবোৰ সপোন তোমাৰ পূৰণ হৈ যায় তেতিয়াহ'লে তুমি চোন জীৱনত যিটো ব্যৰ্থত ব্যৰ্থকাতাত ভুগিবা মানে এতিয়া কি কৰো কি নকৰো সেনেকে অনুভৱ হবচোন কৰিবলৈতো বহুত আছে কিন্তু যিটো তোমাৰ যি কৰি পোৱা সেইটো কৰি তুমি সুখ নোপোৱা তেতিয়াহ'লে চোন কাম কৰা নকৰা একে কথা আৰু।।
একেবাৰে ঠিক মানে তোমাৰ কেতিয়াবা কি হয় এখন মানে যে ধুনীয়াখন বিয়া তোমাৰ ধুনীয়া এখন বিয়া যেতিয়া একাপ চাহ আৰু পুৰণি বন্ধুৰ লগত যদি তুমি খোৱা ন। তাৰ মানে লগত হোৱা বহুত কথোক কথন মনত পৰে দিয়াচোন। যি বোলে তোমাৰ মনটো ভাল কৰি তোলে। সুখৰ বাবে মানে সদায় ডাঙৰ কিবা এটা হব লাগিব বুলি কথা নাই এই যেনেকে তুমি সৰু। মই যে ক'লো ল'ৰা ছোৱালী। লগত দি কিনে বা লগৰ বন্ধুৰ লগত বহি কিনে চাহ একাপ খোৱাৰ পিছত যিটো আনন্দ লাগে। এ সেইটো আনন্দটো কিন্তু বেলেগে দিয়া ন আৰু সৰু সৰু মুহুৰ্তবোৰক যেতিয়া ই মূল্য অধিক সুন্দৰ কৰি তুলি বুলি ভাবো আৰু মই। আৰু মোৰ মনত হয় আৰু সুখী থকাৰ অৰ্থ এইটোও নহয় যে তুমি ধৰা জীৱনত কোনো সমস্যা না- থাকিবই একেবাৰে। সকলোৰে জীৱনত কিবা নহয় কিবা এটা সমস্যাটো থাকেই কিন্তু সেই সমস্যাৰ মাজতো যদি আমি আশা এৰি নিদিও বা ভাল দিশটো চাবলৈ চেষ্টা কৰো অ তেনেহলে মানে আগবাঢ়ি যোৱাটো অলপমান সহজ হ'ব আৰু সুখ মানে তোমাৰ সমস্যাহীন জীৱন নহয়টো। সমস্যাৰ মাজতো জীৱনটোক ভাল পাব লাগিব আমি।
। সেইটো বাৰু হয় দিয়া সেইটো ঠিক কথা কৈছা আহ তাৰপিছত আমি যিটো জীৱন আছে। এই জীৱনটো তোমাৰ যে ভালদৰে আমি অ গঢ়ি জীৱনটো যে। নাথাকোঁ তেতিয়াহ'লে জানো আমি জীৱনৰ অ যিবিলাক হাই বা জীৱনত তোমাৰ যিবিলাক লগ বন্ধুৰ লগতে হওক বা তোমাৰ পৰিয়ালৰ লগতে কটোৱা সময় হওক সেই সময়খিনি জানো ভালদৰে পাৰ কৰিব পাৰিম সুখেৰে নোৱাৰো ন ত আমি মেইন কথা আমি সদায় সুখী থকাটো গুৰুত্বপূৰ্ণ গুৰুত্ব আৰু সদায় সুখী থাকিব লাগে আৰু সুখী থাকিলে তুমি সকলো যিলাক সৰু সৰু সমস্যা সেইবিলাক মানে তোমাৰ ইমান ডাঙৰ এটা অনুভৱ নহয় বা তোমাৰ লগ বন্ধু লগ তেতিয়া তুমি জীয়াই থাকিবা সেইবিলাক যে হাহি ফুৰ্তি কৰিবা তেতিয়া তোমাৰ যিটো মন সেই মনটো অলপ পাতল হ'ব বা তোমাৰ আহ তোমাৰ যিবিলাক আমাৰ সেই আছে আৰু অহ তোমাৰ পৰিয়ালৰ লগতে অলপ সময় কটালা সেই সময় কটাৰ ফলত যিটো তোমাৰ অহ মনত যিটো শান্তি। এতিয়া শান্তিটো তুমি পালা সেয়াই আৰু মই ভাবোঁ যিটো সুখী থকাৰ অৰ্থ আৰু। সেই অৰ্থটো মানে এইটো নহয় আৰু যে তুমি ধৰি লোৱা জীৱনত মানে কোনো সমস্যা। থোৱাকে জানো জীৱন বুলি ক'ব পাৰি সেইটো ন কোৱাচোন তুমি। আৰু ধৰি লোৱা যিবিলাক সকলোবোৰ জীৱন আৰু সেই জীৱনত মান সকলোৰে যিবিলাক মানে। ধৰি লোৱাক সকলো জীৱনতটো। চিধা নহয় নহ কিছুমান বহুতৰে জীৱন কেৰা তেৰা বেকা বহুতৰে আৰু ক'বলৈ গ'লে এই। মানে সমস্যা আহিয়ে থাকে আৰু কিন্তু সেই সমস্যয়াৰ মাজত যদি আমি আশা এৰি নিদিও বা তোমাৰ। অ ভাল যিবিলাক দিশ আছে সেই দিশ বোৰ আহ চাবলৈ হলে চেষ্টা কৰো তে তেতিয়াহে আমি আগুৱাই। যাব পাৰিম বাত যিটো আগুৱাই যোৱা ৰাস্তা হেই ৰাস্তাটো পাম তেতিয়া আমি হেই সমস্যা টো। তুমি লাগিথাকো বা সমস্যাটো আমি। সমস্যা কিবা এটা সৰু সমস্যা হ'লে দুখী হৈ বহি থাকোঁ সেই সমস্যাটোতো। সেই সমস্যাটোৰ কাৰণেটো আমি আগবাঢ়ি যাব নোৱাৰিম ন ত মই ভাবো আৰু আমি। সমস্যাই হওক বা তোমাৰ যিবিলাক। ঘটনাই হক আমাৰ লগত বা জীৱনৰ যি যিকোনো নহওক আৰু আমি সদায় সেইবিলাকৰ লগত যুঁজিব লাগিব। যুঁজি কিনে আমি কি কৰিব লাগিব সেইবিলাক সমস্যাৰ সন্মুখীন নকৰিব লাগিব আৰু তাৰ পিছত। ত আমি তাৰ যিটো আশা আৰু পটো এৰি নিদি আমি জীৱনত যিটো সুখী হ'ব লাগে সেই সুখী হৈ থাকিব লাগিব কাৰণ চোৱা কাৰণ কাৰণ তুমি চাবা যিটো বাস্তৱ জীৱন আৰু সেই বাস্তৱ জীৱনতো সকলো জীৱন ত আমাৰ সকলো দিন আৰু সকলো দিনতটো একে নাযায় ন প্ৰত্যেক দিনে এটা নতুন নতুন সমস্যা লৈ আহে তোমাৰ প্ৰত প্ৰত্যেক দিন এটা নতুন তোমাৰ ক'বলৈ গ'লে নতুন নতুন কি বুলি কয় এইটো এডভেঞ্চাৰ এতিয়া যিটো এভেঞ্চাৰ এইটো ভুল হৈ গ'ল মোৰ অ এইবিলাক লৈ আৰু বাকী তুমি কেতিয়াবা মানে বেয়া দিন আহিব কিন্তু তোমাৰ ধৰি লোৱা সেইবোৰ দিন আৰু যিবিলাক আৰু সুখৰ আৰু সুখ দিয়ে যিবিলাক দিন আছে সেই সুখ দিয়া দিনবোৰ ক পাহৰি যাব নালাগে আমি বাৰু ত' সেইবোৰ দিনৰ কথা ভাবি ভাবি আমি নিজৰ যিটো জীৱন আছে জীৱনতটো পাৰ কৰিব লাগে নহলে চ আমি সেই দুখতে মৰি মৰি থাকিব লাগিব আৰু তাকে দিয়া বাকী তুমি কিবা ক'বা না শেষত উ উম
মানেটো আহ তোকতো কেৱল টকা পইচাৰ পৰাও নাহে দে চোন তুমি তুমি সৰু সৰু বস্তুবিলাকতো সুখ বিচাৰি পাাব মানে কি কথা জীৱনত সফলতা হওক টকা হওক বা যিবিলাক বস্তু আমাৰ বহুতো আহিব বা যাব পাৰে কিন্তু যদি মনত শান্তি থাকে ন আৰু সুখ নাথাকে তেন্তে কিন্তু সেই সকলোবোৰ বস্তুৱে তোমাৰ অসম্পূৰ্ণ যেনে লাগিব যিমানে যি নহক যিমানে যি তোমাৰ দামী বা বিলাসী ঘৰ নহওক কিয় যদি তোমাৰ মনত সুখ নাথাকে তেনেহলে তোমাৰ সেই ঘৰটোত থাকি কেতিয়াও শান্তি অনুভৱ নকৰিবা আৰু যদি তোমাৰ মনত সুখ আছে তেনেহলে তুমি সৰু ৰুম এটাত থাকিও মনতটো শান্তিপূৰ্ণ ভাৱে বাস কৰিব পাৰিবা সেনেকুৱা কথা আৰু মানে কেৱল এনেকুৱা নহয় যে সফল হলে সুখ পাই সেনেকুৱা নহয় হয়তো তুমি সফল সফলতা লাভ কৰা যিটো ৰাস্তা সেই ৰাস্তাটোত বহুত কষ্টৰ মাজতো তুমি নিজৰ সুখবোৰ বিচাৰি উলিয়াব লাগিব জীৱনত ত
মানে জিব পাৰিবা আৰু বাকী তোমাৰ এই বিষয়টো কলে বাৰু অলপ দীঘলীয়া হৈ যায় আলোচনাটো কাৰণ তোমাৰ বস্তুটো অ চব মানে বেলেগ বেলেগ কথাটো তুমি এতিয়া যেনেকে ক'লা হয়তো মোৰ ফালৰ পৰা অলপ বেলেগ হ'ব পাৰে
স নহলে ৰাখিছো দিয়া এতিয়া পিছত কেতিয়াবা এই বিষয়ে আৰু ভালকে কথা পাতিম
অঁ হ'ব দিয়া